হেলো। হেলো।
হেলো।
হয় শুনি পাইছেনে? হেলো শুনি পাইছেনে? অ', অ', ঠি
মাতটো আহিছে তিয়া, শুনিছ মোৰ মনতো বহুত উৎসক হৈ আছে।
অকে হেলো। অ', অ', শুনি পাইছোঁ, এতিয়া শুনি পাইছোঁ। অ', অ', ময়ো শুনি পাইছোঁ এতিয়া।
আজি ফ্ৰম, হয় বাইদেউ। হেলো।
হেলো। অ', শুনি আছ
হয় বাইদেউ, আমি এই প্ৰমণৰ বিষয়ে আজি কতা পাতিম বুলি ভাবিছিলোঁ ন'? হয়, আমি একচলি প্ৰ-প্ৰমণটো কেনেকে কৰিব লাগে বা প্ৰ-প্ৰমণটো কেই প্ৰকাৰৰ। হয়। টো তেনেকে বিষয়ে কথা পাতিম ন?
হয়। ঠিক আছে হ'ব।
হয় হয়। এনে আপুনি কি ভ্ৰমণ কৰি ভাল পোৱা? কেনেকৈ ভ্ৰমণ কৰি ভাল পোৱা? অলপমান বিৱৰণটো দিলে ভাল হ'ব। আ আ ৰেলগাড়ীত। নে বাছত, নে এৰোপ্লেনত ভ্ৰমণ কৰি ভাল পোৱা? আপুনি কোনব চাই কিনি ভাল লাগে। আপোনাক শিক্ষামূলক ভ্ৰমণ ভাল লাগে নে আজৰি সময় ভ্ৰমণটো ভাল লাগে? না প্ৰাকৃতিক দৃশ্যবোৰ চাবলে ভাল লাগে?
মই উম যিকোনো ভ্ৰমণে হওঁক। আহ চব ভ্ৰমণে ভাল পাওঁ। চব ধৰণৰ ভ্ৰমণে ভাল পাওঁ। অ আমি শি শিক্ষামূলক ভ্ৰমণৰ পৰাও বহুত কিবা কিবি শিকিব পাও। যিহেতু আমাৰ লগত গাইডো থাকে। আমাক নলেজ দিব পাৰে, সেই এৰিয়াটোৰ বিষয়ে য'ত আমি যাওঁ আৰু। উম, হিষ্টৰিকেল নলেজ দিব পাৰে। তিহাসিক নলেজ। তাৰ পিছত এৰিয়াটোৰ এ এনভাইৰনমেন্টৰ কথাও আমি জানিব পাৰো। হয় নে? ত' সেনেকে আৰু গো গোটেইখিনি ভ্ৰমণে ভাল লাগে। বাকী মই উম। হেৰিও ভাল পাওঁ আৰু ট্ৰেইনেদি গৈ কেনে বেছি ভাল পাওঁ। যিহেতু আমি মানে মানুহৰ মানুহখিনিৰ লগত ডাইৰেক্টলি কানেক্ট কৰিব পাৰো। হয় নে?
হয়।
তাৰে লোকেল মানুহখিনিৰ লগত কানেক্ট কৰিব পাৰো। গোটে টো এৰিয়া আমি দেখিব পাওঁ। ত' ভাল লাগে আৰু ট্ৰেইনেদি হেৰি কৰি ভ্ৰমণ কৰি ভাল লাগে বা গাড়ী বা বাইকেদি কৰি কেনে ভাল লাগে ভ্ৰমণ।
এনে এনেকুৱা প্ৰাকৃতিক এ প্ৰাকৃতিক বিলাকৰ চ চাব
হয় হয়। যি সেইটোৱে, যিহেতু আমি অস অসমৰ হয়, হয়নে? ত' আমাৰ ওচৰৰ গোটেইখিনি মানে আমাৰ গোটেই ষ্টেটটোৱে নেচৰেল প্ৰাকৃতিক দৃশ্যই ভৰপূৰ। হয়। ত' আমি অবিয়েচলি মানে সেইটো বেছি ভাল পাওঁ প্ৰাকৃতিক জেগাবোৰ। আও ওচৰতে মেঘালয়াও আছে। আমি তাতো যাব পাৰো। অৰুণাচল প্ৰদেশ আছে, হয়।
প্ৰাকৃতিক দৃশ্য চাব হলে অৰুণাচল আছে মেঘালয় আছে ন? ব--ত ধুনীয়া ধু ধুনীয়া জাগা।
ধুনীয়া ধুনীয়া জেগা আছে তো। আমি মানে য'ত মন যায় যাব পাৰো। ওচৰে পাজৰে চব নেচাৰেল জেগাই হয়।
আ। দিয়কচোন অসম অসমো পিছ পৰি ৰোৱা নাই। অসমতো বহুত তেনেকুৱা প্ৰাকৃতিক দৃশ্য চাবলগীয়া আছে। আছে। আপোনাৰ আমাৰ ওচৰতে আছে কাজি কাজিৰঙা, মানাহ হও
অহ, সেইটোৱে।
হয়।
আপুনি নেচনেল পাৰ্ক গৈ পাইছে নে?
হই মই মানাহত গৈছিলো আৰু হেৰি পবিত পবিতৰাত ও গৈছিলো
আচ্ছা আচ্ছা তো আপুনি তাৰ এক্সপিৰিয়েঞ্চটো অলপ কৈ দিলে ভাল হ'ব ত' ময়ো জানিব পাৰিম আৰু
আমি মই মানাহ মই মানাহত যেতিয়া ভ্ৰমণ কৰিছিলো হয়তো দুবছৰ মান আগত আছিলে অ সেইটো আগতে আছিলে আহ আহ অসমৰ ভিতৰত কিন্তু এতিয়াতো বি টি এ ডি হোৱাৰ পিছত এতিয়া বড়োলেণ্ডৰ ভিত আণ্ডাৰত হৈ গ'ল এতিয়া নিশ্চয় তাতে তাতে ইনষ্ট্ৰাকচাৰ বিলাকো বহুত আগবাঢ়িলে আহ আৰু ৰাস্তা ঘাটো বহুত ভাল হ'ল তাতে এশিঙীয়া গড় বিলাক দেখিবলৈ পাওঁ আৰু বিশেষকৈ সাধাৰণ তে হাতীবোৰ দে দেখিবলৈ পাওঁ যত নাই যত নেকি আমি টিভি বা চিনেমাত হে হাতীবোৰ চাইছিলো কিন্তু অ চ চ চাকছে তাতে দেখিবলৈ পাও হাতীবোৰ ত কেনেকুৱা হয় আমি যিমান অ হাতীবিলাকক খুচিয়াল বুলি ভাবো কিন্তু তেনেকুৱাটো নহয়
উম বিহেৱ কৰে ফ্ৰেণ্ডলি হয়
হয় ফ্ৰেণ্ডলি হয়
উম আৰু আপুনি কি কিবা অ গাড়ী দি এনেকে চাফ চাফাৰী হেৰি কৰিছিলে নে কেনেকে চাইছিলে
হয় মই এই মানা মানাসত পিকনিক এ পিকনিক স্পটত গৈকিনি তাৰে পৰা এই এ জিপচিৰে এই মথন গুৰি বুলি এটা মানে এই পাহাৰৰ পৰা পানী আহে ন কি বুলি কয় সেইটো এই প পাহ অ ৱাটাৰ পৰাটাৰ আছে তাতে ভাল লাগে আৰু ধুনীয়াকে তাতে সময় কঠালো এনে প্ৰাকৃতিক দৃশ্যবোৰ বৰ মনোৰম
হয় হয় ঠিকেই আছে
হয় বাইদেউ এনে আপুনি অসমৰ অসমৰ বাহিৰত ক'ত ভ্ৰমণ ঘূৰিলে অলপমান এক্সপিৰিয়েন্ঞ্চটো
হয় মই তেনেকে উম বেছি জেগা ভ্ৰমণ কৰা নাই মানে মোক কলকাতা গৈছি লো দেই যোৱা বছৰ গৈছিল ছিলো তেনেকে কিবা ইন্টাৰণশিপৰো কাম আছিলে
হয়
তেনেকে তাত গৈছিলো গৈ কেনে আমি যোৱা টাইমত মানে তাতে হেৰি আছিলে মানে বহুত ফ্লাড হৈ আছিলে দেই ত' অলপ আমি এনেকে প্ৰব্লেম পালো বাৰু বাত ন দাউত মানে চিটি খন বহুতেই ধুনীয়া হয় তাত বহুত ডেভলপ হয় আৰু স্পেচিয়েলি কলকাতাৰ খানাটো মোৰ বহুতেই বেছি ভাল লাগিল সিহঁতৰ মানে বহুত ভেৰাইটিজ খানা পায় তাতে
হয়
আমি এখন হোটেলত গ'লো খাবলে ত' তাত মানে এনেকে বহুত বহুত ধৰণৰ কিবা কিবি এনেকে বনাইছে যোনটো মই আগতে খাই পোৱা নাছিলো মানে অলপ মি চিমিলাৰিটি আছে অসমৰ লগত বাট দেন আহ বহুত আৰু বেলেগ টাইপৰ খানাও পায় মানে অসমতকে আৰু তেনেকুৱা
অসমত অসমত অকণমান মছলাবিলাক কম খোৱা হয়।
অঁ সেইটোৱে মানে আমাৰ আমি অলপ সেইটোৱে সেইটোৱে আমি মানে অ স্পাইচি হয় আমাৰ ইয়াতো আমি মেক্সিমাম টাইম কম মচলা দি কেনে আমি খাওঁ হেল্দি বইল ফুডটো খাওঁ। সিহঁতৰো অলপ খানাবোৰ স্পাইচি হয় স্পাইচি প্লাছ ক্ৰাঞ্চি এনেকা টাইপৰ হয় আৰু সিহঁতে তেল টো অলপ বেছিকে ব্যৱহাৰ কৰে দেখিছো খানাবোৰত ত' আমি এনেকে এটা ডিছ স্পেচিয়েল ডিছ খালো তাৰে ডাব জিঙৰি বুলি কয়, সেইটো মানে উম নাৰিকলৰ যোনটো ডাব যোনটো আছে সেইটো মানে বনাই খানাটো বনাই আৰু। প্ৰাউন যে আছে প্ৰাউন দি এনেকে তাতে এনেকে বনাই আৰু ভালে লাগিছে খাই
কলকাতালৈ যাওঁতে কিহেৰে গৈছিলে বাছেৰে ৰেলেৰে এয়াৰপ্লেনেৰে?
মই ফ্লাইটত গৈছিলো ইণ্ডিগ' ফ্লাইট আছিলে ত মই হেৰিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত উঠিছো উঠি কেনে গৈছিল কিবা হেৰি কি বুলি কয় কলকাতাৰ এয়াৰপৰ্টত নামিলো নেতাজী সুভাষ চন্দ্ৰ বস ইণ্টাৰনেচনেল এয়াৰপৰ্ট হয় সেইখন কলকাতাত আছে তা তে নামিলো নামি কেনে সেই উবেৰ বুক কৰিলো আমি কৰি কেনে আমাৰ ডেষ্টিনেশচনত গলো। তেনেকে গৈছো আৰু।
ই আহ
হয় হয়, মই গুৱাহাটীৰ পৰাই গৈছিলো।
কিবা আছে নিশ্চয় আ
হেল্ল'! কি
আপনি নিশ্চয় ডাইৰী ডাইৰী মেইন্টেইন কৰিছে তাত? বহুত ধুনীয়া ধুনীয়া বস্তু বোৰ লিখি ৰাখিলে
হয় হয় নিশ্চয় মোৰ অ যিহেতু এইটো ইণ্টাৰ্ণচিপৰ কাম আছিলেটো মই মে ক্সিমাম টাইম ইণ্টাৰ্ণচিপতে দিব লগা হ'ল। যদিও ইমান বেছিকে লিখিব নাপালো বাট মোৰ মানে তাতে বহুত মেমৰিজ আছে যোনটো মই স্পেড কৰিলো তাতে ভাল মেমৰিজ। আৰু মই নিশ্চয় মোৰ মেমৰিজ বোৰ চবকে এনেকে শ্বেয়াৰ কৰিব বিচাৰিম ইমান ভাল লাগিলে কি চ' দেট মানে বেলে গো জানিব পাৰে কেনেকুৱা কি হয় বেছি ডিফাৰেন্ঞ্চ নাই অসমৰ পৰা
ভিক্টৰিয়া মেমৰিয়েল বুলি মিউজিয়ামখন আছে চাগে সেইখনো চালে চাগে?
চালো ভালে লাগিছে মানে তেতিয়া আমি অলপ পুৰণি কলকাতাৰ যোনটো হেৰি আছিলে ন সেইটো কেনেকুৱা আছিলে কি আছিলে জানিব পাৰিলো আৰু ব্ৰিটিছ ব্ৰিটিছ আপোনালোকৰ মানুহ বোৰ আহিছিলে কেনেকে আহিছিলে কি কৰিছিলে সেই সেইবোৰ আমি জানিব পাৰিলো ইতিহাস পুৰণি ইতিহাস এতিয়া ভাৰতৰ যোনটো পুৰণি ইতিহাস আছে সেইবোৰো জানিব পাৰিলোঁ।
আপোনাৰ সেই ভ্ৰমণতটো আপোনাৰ সেই ভ্ৰমণতটো বহুত অভিজ্ঞতা হৈ ৰৈছে।
হয়, হয় নিশ্চয় বহুত ভাল লাগিল।
লাগতীয় বস্তু বিলাকো বা জ্ঞান বিলাকো আহৰণ কৰিলে।
হয়, হয়।
অ', এবাৰ বা দুবাৰ ভ্ৰমণ কৰাটো বাধ্যতামূলক, ন বহুত এক্সপিৰিয়েঞ্চ
বাধ্যতামূলক মানে এইটো অ', মানে টো আপোনাৰ ওপৰত দিপেন কৰে আপুনি ভাল পায় নে নাই টো কম মানে চবকে চাজেষ্ট কৰিম যে। ভ্ৰমণত মানে যাব লাগে মানুহ বোৰে তেতিয়া এক্সপিৰিয়েঞ্চ পাৱাই আৰু। লাইফত মানে বহুত শিকিব লগা বস্তু শিকিব পাৰে। এতিয়া আৰু আৰু মানুহৰ চিন্ত ধাৰাটো বহুত ডাঙৰ হৈ যায় তেতিয়া ভাল হয় আৰু উন্নত হয়।
মানুহৰ আচাৰ ব্যয়ৱহাৰ লগত আমি অতপোতভাৱে জড়িত হওঁ। তো সিহঁতৰ কালচাৰ বিলাক আমি শিকিবলৈ পাওঁ।
হয়, হয় সেইটোৱে।
বিভিন্ন বিভিন্ন আহ সম্প্ৰদায়ৰ বেলেগ, বেলেগ ধৰণৰ কালচাৰ সেইবিলাক আমি চাব পাৰো।
হয়।
সেইকাৰণে আমি সকলোৱে বছৰত এবাৰ হলেও ভ্ৰমণ কৰিব লাগে।
হয়, কৰিব লাগে যিমান মানে ব্যস্ত থাকে। কিলেও অ', অক টাইম উলাই কেনে হলেও ভ্ৰমণ কৰিব লাগে লাগিলে অলপ ওচৰৰ জেগাই যাওঁক আপুনি বা দূৰৰ জেগাই যাওক কিন্তু কৰিব লাগে বছৰত এবাৰ তেতিয়া মানে নিজৰ মেণ্টেল হেল্থটো ভাল হয়, হয়নে।
হয়। ত' আমি সেই মেণ্টেলটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে ভ্ৰমণৰ নিশ্চয় দৰকাৰ আছে।
হয়, হয়।